হেল্ল হয় ইনে আছোঁ তুমি কি কৰিচা।
মই ঘৰৰ ওচৰতে ৰাস্তাত-
হয় হয় বাকী আপুনি এতিয়া বৰ্তমান যিটো চলি আছে আপুনি সেইটো বিষয়ে শুনিছেনে যে এই তিৰিবোৰ- যোনবোৰ আচলতে টম টম- সেইবোৰ আপোনাৰ মোবাইলৰ জৰিয়তে তাৰ যোনটো ইঞ্জিন সেইটো অফ কৰি দিয়া হয় বন্ধ বন্ধ কৰি দিয়া হয় যাৰ ফলত-
শুনিছো শুনিছো সেই কথাটোত মানে কি ক'ম আমাৰ ঘৰৰওচৰৰে এটা ল'ৰা আছে। সি মানে কি কয় এনেকে মোবাইলটো লৈ-
হয় হয় ময়ো দেখিছো আছ- স পিচে পিচে খেদি ফুৰে তেওঁলোকৰ দুবেলা দুখ তেওঁলোকে সেই টমটমখন চলাই দু দুমুঠি খাই থাকে কিন্তু এনেদৰে কিছুমান দুশনীতিকাৰী ল'ৰা যিটো আমাৰ ঘৰৰ ওচৰৰে- তেওঁ যিহেতো এনেকৱা কাম কিছুমান কৰি তেওঁলোকৰ দুবেলা দুমুঠি ভাগ- কাহি আনিব খোজে আপুনি এই বিষয়ে কি ভাবে-
হয় হয় এইবোৰ অতিকে বেয়া। ক কথা বুলি ভাবো কিয়নো এনেকে সেই মানুহজনে হয়তো সেই বাহনখন চলাই নিজৰ পৰিয়াল পোহপাল- দি আছে আৰু তেখেতৰ এনে কে দৈনিক এনেকে যি হয় পায়নো কিমান টকা সেইখন চলাই পেলাই ডেইলি হয়তো সদায় হয়তো তেখেতে এটা মূল্য তাৰ মানে সৰু এটা ন্যূনতম মূল্য পায় আৰু সেই মূল্যটোৱে ঘৰ চলাই আৰু এটা বহুত বেয়া কথা এনেকে- বৰ এজন দুখীয়া দুখীয়া ঘৰৰ ব্যক্তি যিহেতু কামৰ কোনো সৰু বৰ নাই। আৰু তেখেতৰ এনেকে কাৰ্যত বিঘিনি দিয়াত বহুত ভাল কথা বুলি মই নাভাবো-
হয় হয় আপুনি আচলতে কথাবোৰ খুব আহ ডাঙৰ ডাঙৰকৈ কৈছে যাৰ। ফ- লত অকণমান কাণৰ মোৰ অসুবিধা হৈছে আপোনাক মই এইটো- কম যে অকনমান সৰুকৈ কব যে আমি ফোনতহে পাতি আছো আচলতে আ- মই আপুনি মোৰ ঘৰত শুনাবগে নালাগে ইমান ডাঙৰ ডাঙৰকে চিঞৰি- সেইটো কাৰণে আপুনি যদি পাৰে অকনমান সৰু সৰুকে কবলৈ যত্ন কৰিব।
হয় হয় ঠিক আছে হ'ব দিয়ক মই মনে মনে ক'ম বাও এ মানে ফোচ ফুচাইও নকও অকল সৰু সৰুকে কম আও- বাকী আপোনাৰ মানে খোৱা বোৱা হ'ল নে কি আপোনাৰ অলপ- স্বাস্থ্যটো দেখি মানে অলপ মানে সোনকালে খোৱা যেন লাগে
হয় হয় বৰ্তমানলৈকে আপোনাৰ খোৱা বোৱাটো কৰা নাই যিহেতু বতৰতো ইমানটা গৰ- ম পৰিছে আ খাদ্যও অকনমান দেৰিকৈ বনাব ছাগে অ ঘৰত যি- যিহেতু মাহতো অলপমান ব্যস্ত হৈ থাকে আৰু ইমান গৰমত যিহেতু খাদ্য বনাবলৈ অ- কনমান অসুবিধাৰ সন্মুখীন হয় বাকী। মানে সিদিনা পাতি আছিলো আচলতে আমাৰ গাঁৱৰ কথা গাঁৱৰ অনুষ্ঠানৰ কথা। চল্লিশ হাজাৰ প্ৰতিযোগীৰ কথা।
হয় হয় হয়
আপুনি যিহেতু সেই সেই বিষয়ে কৈছিল যে আপোনালোকৰ সেইখন গাঁওনে জিলা আচলতে আপোনাৰ কাৰণেই বুলি ক'ব পাৰি এটা সুখবৰ আছে যে আমাৰ গাঁওখন এখন জিলালৈ বোলে পৰিলক্ষিত কৰিব মানে কৰি কি বুলি কয় অ জিলা বনাই পেলাব আচলতে অসম চ
জিলা নামত মানে ঘোষণা কৰিব। আপোনালোকৰ গাওখন মানে জিলা ঘোষণা কৰিব অ এইটোতো এটা খুবেই গৌৰৱৰ কথা যি হেতু এখন সৰু গাঁওৰ পৰা সৰু বুলি ক'ব নোৱাৰি আপোনালোকৰ গাওখন বাও যিহেতু চল্লিশ হাজাৰ ল'ৰা ছোৱালী আছে সেইকাৰণে আকৌ সৰু গাও বুলি নহয় আপোনালোকৰ নিচিনা এখন গাও যেতিয়া এখন জিলালে ৰূপান্তৰিত হয় সেইটো সমান সুখৰ কথা আৰু বেলেগ হ'ব নোৱাৰে
হয় হয়।
সেইটো এটা বহুত গৌৰৱৰ কথা হয় বাৰু আপোনালোকৰ এই উম মে মেলাখন বহাগী মেলাখন মানে জুবিনৰ যিখন আ জুবিন বিশেষ আপোনালোকৰ অনুষ্ঠান সেইখন এতিয়া কেতিয়ালৈ হোৱাটো ঠিক হ'ল
এতিয়া জুলাই মাহটো যিহেতু গৰমৰ দিন অ জুবিন গাৰ্গে আচল তে আপোনাৰ গৰম দিন খুব ভাল পাইছিল। সেয়েহে চাগে তেওঁ সাগৰত সাঁতুৰিব গৈছিল সেয়েহে মই ভাবো জুলাই মাহৰ আপোনাৰ সাত তাৰিখে যিদিনা আপোনাৰ ভনিৰ আচলতে জন্মদিন বুলি ক'ব লাগিব। সেইদিনাই যদি হয় আচলতে আমি গৌৰান্বিতও হ'ম গৌৰৱ অনুভৱ কৰিম
হয় হয়। আপোনালোকে বহুত ভাল কথা চিন্তা কৰিছে। আৰু কাৰ্যটো যাতে ভালদৰে সম্প সম্পন্ন হয় মই তাকে আশা কৰিম
হয় আচলতে মই আপোনাক কাইলৈ অকনমান লগ কৰিব যোৱা কথা আছিল যিহেতু আপুনি এটা পুঁজি আগবঢ়াম বুলি কৈছিল দুই লাখ টকাৰ দুই লক্ষ টকাৰ
হয় হয় হয় মই আপোনাক হয় হয় হয়। মই আপোনাক কৈছিলো যে দুই লাখ টকা মই এ তটা পুঁজি আগবঢ়াম আৰু তাৰ উপৰি যে মোৰটা এটা ঘৰত তাৰমানে অনুষ্ঠান আয়োজন কৰিছিলো আৰু অনুষ্ঠানটো যিহেতু সুকলমে হৈ গ'ল কিন্তু এটা মোৰ অন্তৰত দুখ থাকি গ'ল আপোনাৰ পৰিয়ালটিক মই নিমন্ত্ৰণ জনাইছিলো আ আপোনালোক উপস্থিত থাকিব নোৱাৰিলে
হয় আচলতে কৰ্মব্যস্ততাৰ কাৰণে এনেকুৱা হ'ল আচলতে সেই একেদিনাই এওঁৰ আপোনাৰ আচলতে মোৰ ওপৰত পত্নীৰ মোমায়েকৰ ঘৰত যিহেতু অ এখন মানে মোমায়েকৰ ছোৱালীৰ বিয়া ঠিকহৈছিল চিল গতিকে দুয়ো বিয়াৰ প্ৰেজেণ্ট লৈ আমি মোমায়েকৰ ঘৰৰ ফালে বুলি ৰাওনা হলো। সেয়েহে মানে মই আপোনাৰ সেই অনুষ্ঠান ভাগ উপস্থিত হ'ব নোৱাৰি তাৰ বাবে ময়ো দুখিত আচলতে আমাৰ মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো মই আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থী
হয় আপোনাৰ কথাটো ধৰিব পাৰিছো যিহেতু আপোনাৰ পত্নীৰ ঘৰতে এটা অনুষ্ঠান আছিলে। হয়তো সেই অনুষ্ঠানটো তেনেকে আপুনি এৰি পেলাই আহিব নোৱাৰিব। বাৰু আৰু যি কি নহওক মোৰ অনুষ্ঠানটো ঠিকেকৈ হৈ গ'ল ভালে ভালে হৈ গ'ল আৰু মই আপোনাক কৈছিলোঁ যে কথা দিছিলোঁ। দুই লাখ টকাৰ এটা সৰু বৰঙণি আপোনালোকলৈ আগবঢ়াম আৰু যদি
কেনেবাকৈ যদি মোৰ অনুষ্ঠানটোৰ পৰা যদি কিবা এটা ৰাহি হয় তেতিয়াহ'লে মই আপোনালোকলৈ আৰু এটা এক লাখ টকা এটা আগবঢ়াম বুলি আৰু সেইটো কাৰণে মই ভাবিছো আপুনি কাই আহিব। হ ব আহি পেলাই আৰু মোৰ পৰা এনেকে তিন লাখ টকাটো এনেকে আপুনি অ আপোনাৰ বেংক খাতাত দিলে হ'ব নে নে আপোনাৰ হাতত লাগিব
হয় আচলতে যদি আপুনি চেকবুক সহায়ত যদি আপুনি দিয়ে তেন্তে মই খুবেই আনন্দিত হ'ম আৰু যিহেতু আপুনি এটা ইমান ইমান ডাঙৰ পুঁজি আমাৰ কাৰণে আগবঢ়াইছে আমাৰ অনুষ্ঠানটোৰ কাৰণে আগব আগবঢ়াইছে মোৰ লগতে আচলতে গাঁৱৰ সমুহ ৰাইজ গোটেই জিলা খনে আপোনাৰ চৰণ চুই আমি সেৱা জনাইছো আপোনাৰ ওচৰত আমি অতি গৌৰাান্বিত অতি আনন্দিত অনুভৱ কৰিছো
হয় আপুনি এটা কাম কৰিব আপুনি ৰাতিপুৱা চাৰে দহ মান বজাত মোৰ ঘ লৈ‌ আহিব মই আপোনাক তিনি লক্ষ্য টকাটো মই আপোনাক টকা হিচাপেই আপোনাক দি দিম গ তাৰপিছত আপোনালোকৰ অনুষ্ঠান আপোনালোকে ভালকে আয়োজন কৰিব কৰিবৈব
হয় ইয়াৰ বাবে অশেষ ধন্যবাদ আপোনাক জ্ঞাপন কৰিছো যিহেতু আপোনাৰ নিচিনা কিছু ইমান ইমান মহান মহান ব্যক্তিৰ ফলতে আমি আচলতে আমাৰ অনুষ্ঠান ভাগি সুকলমে প্ৰ পাৰ কৰি নিব পাৰিম যদি আপুনি নহ'লেহেঁতেন আমাৰ সেই অনুষ্ঠানটো বহুত মানে উ সমস্যয়াৰ সৃষ্টি হ'ল হেতেনে আচলতে পুঁজিৰ বিষয়ে
হয় হয় হয় হয়
হয় বাকী মই শুনিছো আপুনি বোলে ৰাসত ৰাধাৰ ভাও লৈ বোলে গোটেই মঞ্চ কপাই কথা দূৰ কথা ভাকি মানে কিমান দূৰলৈ
হয় হয় হয় হয় মানুহৰ মুখতো মই তেনেকে কোনো মোৰ বিষয়ে আৰু যিকিন নহওক নিজৰ মুখ বিষয়ে তেনেকে লোকৰ মুখত প্ৰশংসানিলে মনৰ পৰা এটা আনন্দ পোৱা যায় আৰু হয় মই দা লৈছো এনেকে আপোনাৰ তিনি চাৰি বছৰ এনেকে মানে একেৰাহে মই এনেকে ৰা তাৰ ভাওঁতি মোৰ গতিকে প্ৰিয় হৈ গৈছিল যিহেতু ৰাইজৰ দাবী মই মানি চলিবই লাগিব।
হয়।
জানে মানে মানুহে কয় হ'লেও মই ইমান ভালদৰে নাজানিম মই কিমান কণ দিব পাৰিছো কিমান কণ কৰিব পাৰিছো।
হয় আচলতে ৰাইজৰ কাৰণে আপুনি যিমান কৰে সিমানেই ভাল আচলতে। ক্ষুদ্ৰ হলেও বস্তুটো আপুনি যদি আহ ভালকৈ কৰি যায় যে ৰাইজৰ কথা মান্তি হৈ যায়। তেন্তে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ বাবে খুবেই ভাল। বহুত আশীৰ্বাদ পায় বহুত সুখ পায় বহুত সমৃদ্ধি পায়। ধনে বনে আপুনি যিহেতু ইমান এজন, আ উম্ ধত ধনী লোক বুলিয়ে ক'ব লাগিব আচলতে। আহ যিহেতু গতিকে আপুনি যদি ৰাইজৰ আশীৰ্বাদ নাপায় আপুনি যদি ৰাইজৰ বাবে কাম নাপায় মানে ৰাইজৰ কাৰণে যদি একো কৰিব নোৱাৰে, তেন্তে আপোনাৰ হাতত সেই লাখ টকা থাকিব আপোনাৰ কোনো কাম নাই। আচলতে ক'ব লাগিব। যদি আপোনাৰ লাখ টকা থাকিও যদি আপোনাৰ শান্তি নাথাকে আপোনাৰ সমৃদ্ধি নাথাকে যেনেদৰে আপুনি চাগে এটা কাহিনী শুনিছিলে যে, এজন ৰজাৰ চব আছিলে কিন্তু তেওঁৰ সুখ নাছিলে। তেওঁ এখন গাঁৱৰ পৰা গৈ আচলতে আহ অ কি বুলি কয় এইটো আচলতে কাণ্টাৰাক আনিব গৈছিলে আপুনি চাগে শুনিছে। হয় দেৱক আনিব গৈছিলে।
হয় হয় আৰু এই কথাটো হ'ল যে কোনো মই কোনো ধ ধনী বুলি নহয় বা কোনো মোৰ পইচা আছে বা ধন সোনেৰে ভৰ্তি বুলি মই কোনো অহংকাৰ কৰা মানুহ নহয় কিয়নো মই সৰুৰ পৰা ধৰ্মীয় অনুষ্ঠানবোৰতে যোগদান কৰি আহিছো সদায় ৰাইজৰ হকে কাম কৰি আহিছো। আৰু মোৰ সচ সেইকাৰণে চাগে মোৰ কোনোদিন এনেকুৱা অভাৱত মই ভুগিবলগীয়া হোৱা নাই সেইটো হ'ব পাৰে।
হয় হয়। আচলতে মানে কথাটো এনেকুৱা আপোনাৰ যদিও ধন সোনেৰে আপোনাৰ ঘৰ ভৰি আছে। কিন্তু আপুনি দিনক দিনে ইমানেই পঞা লাগি গৈছে ইমানেই আপোনাৰ চাল মূৰ শুকাই গৈছে যে খাব। লৈ নোপোৱা এজন ভিষাৰী মানুহৰ নিচিনা অৱস্থা হৈছেগে। আচলতে আপোনাৰ নিপল কেইটা বাঢ়ি গৈছে কিন্তু আপোনাৰ পেট একেবাৰে শুকাই খিনাই। কিবা হৈছেগে।
হয় হয় যিহেতু অলপ কৰ্মব্যস্ত। তাৰ মাজত নিজৰ অলপ যত্ন লবলে' অলপ অসুবিধা হয় আৰু মোৰ মা। মানুহজনীও মানে পলাই গ'ল আপুনি আপোনালোক চাগে জানেই মোৰ মানুহজনীও পলাই গুচি গ'ল বেলেগলে।
অ আকৌ দেখোন আপুনি কৈছিলে আপুনি মানুহজনীক বহুত মৰমত ৰাখ। আপোনাৰ এজনী ছোৱালী আছে, আপুনি সেই ছোৱালীজনীকো বহুত মৰম কৰো বুলি কৈছিলে।
হয় ছোৱালীজনী থলে তই মোৰ মানুহজনী। পলাই গুচি গ'ল। এই মানে কি হ'ল এনেকে -। - সমীৰণ বৰদলৈ সমীৰণ বুলি এনেকে ল'ৰা এজনলে এনেকে পলাই গুচি গ'ল।
হয় হয় হয় আচলতে কথাটো এনেকুৱা হয়। হয় হয় আচলতে কথাতটো আপোনাৰ এনেকুৱা হয় যে ধন টকা পইচাই সকলো নহয়। আচলতে মানুহক অকণমান ব। ডেকা ল'ৰা লাগে যিহেতু আপোনাৰ দৰে এজন ক'লা কুচিত মানুহৰ লগত থাকিব নোৱাৰিলে।
হয় আপুনি মোক মানে সান্তনা দিছে নে মোৰ বদনাম গাইছে মইটো আ ভাল। দৰে ধৰিব পৰা নাই। হ'লেও আপোনাক মই ধন্যবাদ জনাইছো। আপুনি ইমানখিনি কোৱাৰ বাবে। হলেও মোৰ মনটোত আচলতে। শান্তি পোৱা নাই অশান্তিহে পাইছো আপোনাৰ কথা কেইটা শুনি। কাঁইতে খোচ খুচিবলে ধৰিছে।
হয় আপুনি কি হয়? আপুনি সমীৰন সমৰণ যি শইকীয়া তাৰ আপুনি। উচিত ব্যৱস্থা গ্ৰহণ কৰিব নে? উচিত শাস্তি বিধান কৰিব নে? নে তেনেদৰে আপোনাৰ আপোনাৰ। যোন পেয়সী আহ যোনজনী আপোনাৰ অৰ্ধাংগিনী। তেওঁক তেনেকৈ যাবলৈ দিব।
নাই মই তেওঁক তেনেকেই যাবলৈ দিম কাৰণ তেওঁ জনী ভাবিছে যেন তেওঁ মোতকে বেছি তাৰ - লগত সুখী হ'ব পাৰিব তেতিয়াহলে তেওঁ ভালদৰে তাৰ লগতে সুখী থাকক কিন্তু যিহেতু জানে- ভগৱান আছে আৰু ভগৱানে এদিন মোৰ লগত হোৱাবিলাক তাইৰ লগতো কৰাবই সেইটো কাৰণে মই আৰু সিহঁতৰ মাজত মানে হেঙাৰ হ'বলৈ নাযাওঁ।
হয় হয় আচলতে ভবা কথা নহয় সিধি বাটত আছে কণা বিধি। সেইদৰে আচলতে আপোনাৰ লগতো হ'ল আপুনি ভাবিছিলে গোটেই জীৱন। তাইৰ লগত হাঁহি মাতি সুখে সন্তোষে বাস কৰিম বুলি আহ সুখতে হওক দুখতে। তে হওক তাই আপোনাৰ সংগী হৈ আপোনাৰ কাষত থিয় দিব বুলি আপুনি ভাবিছিলে। কিন্তু আপোনাৰ সেই কলা চেহেৰা তাই আৰু চাব নিবিচাৰি। সমিৰণলৈ কাৰণে গুচি গ'ল।
হয় হয় এই ক্ষেত্ৰত মই বহুত কেতিয়াবা অকলশৰীয়া অনুভৱ কৰো বহুত দুখোলাগে। মোৰ অন্তৰত হয়তো যিমান দুখ বেদনা আছে মই হয়তো আপোনাৰ আগত ব্যক্ত কৰিব নোৱাৰিম। আৰু হয়তো মই তাইৰ আগতো ব্যক্ত কৰিব নোৱাৰিম কিয়নো তাই যদি মোক বুজি পালেহেঁতেন হয়। তো আজি তাই মোৰ লগত থাকিলহেঁতেন আৰু হোৱাটোতো যি হয় ভালৰ। কাৰণেই হয় সেইটো কাৰণে মই তাত আৰু একো কবলৈ নাযাওঁ।
হয় আচলতে হোৱাটো হৈ গ'ল আপুনি হোৱাটোতো এতিয়া নোহোৱা কৰিব নোৱাৰে গতিকে। পিছৰ খিনি বাদ দি আপুনি ভৱিষ্যতে। কেনেদৰে নিজক সুকী কৰিব পাৰে কেনেদৰে আপুনি। সুখি হব পাৰে আপোনাৰ ধন টকা পইচাৰ সৈতে আপুনি সেই বিষয়ে মই ভ। আপুনি হেই বিষয়ে বেছিকৈ ভাবিব লাগে মই ভাবো আপুনি দ্বিতীয় বিবাহৰ বিষয়ে। যদি ভাবে যদি চিন্তা কৰে। তেন্তে আপোনাৰ লগতে আপোনাৰ ছোৱালীজনীৰ কাৰণেও। আহ অকনমান হলেও সুবিধাজনক হ'ব বুলি মই ভাবো
হয় এই বিষয়ে ময়ো নভবা নহয় কিন্তু সময় পৰিস্থিতি- খাব কে পৰা হোৱা নাই এতিয়ালৈকে- মাকক বিচাৰে যিহেতু তাই সৰু হৈ আছে নিশ্চয় ভ নিশ্চয় বিচাৰিব। আৰু সেই ক্ষেত্ৰ- ত' মই তাইক সেই অভাৱটোৰ বাহিৰে মই বাকী কোনো অভাৱ দিয়া নাই এতিয়ালৈকে- কিন্তু সেই অভাৱটো তাই অনুভৱ কৰিছে।